হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'
হেল্ল' অ
অ, শুনিছা? এ আছো দিয়া, অকন খোজকাাঢ়ি আছো।
উম
তুমি হেল্ল' হেল্ল', তোমাৰ মাতটো আহা নাই এতিয়া। হেল্ল' হেল্ল' হেল্ল' অ, অ এই আছো। তুমি?
এ আছো তো
অ, এই অকন খোজকাঢ়ি আছো। ছিলো মানে
অ, ময়ো এই বাহিৰতে খোজকাঢ়িয়ে আছো দিয়া। ইমান গৰম পৰিছে ন? উম, অ আমিও সেই একেই। ফিল্ডত যাওঁ খোজ কঢ়িবলৈ, কিন্তু আ
অ, অ তোমালোকৰ ওচৰতে ফিল্ডখন আছে যে ভাল ন?
মানে কি জানা, চব মানুহে ইমান খোজ কাঢ়িবলৈ আহে। আৰু ভালো লাগে খোজকাঢ়ি। চবৰে লগতে মা সদায় যায়। মই মাজে মাজে যাওঁ। আজি নগলো। উম, আজি নগলো। বহুত গৰম যে সেইটো কাৰণে নগ'লো
অ ভালেই কৰিছা। অ হয়। হয়। তাকে, বাকী ভালেই আৰু দিয়া।
কি কৰিছিলা? এনেই আছিলা আৰু।
এনে আছিলো মানে হেৰি বনালো আজি অকণ আচাৰ বনালো সেয়াই আজি আমৰ।
অ' আমৰ বনালা, কি দি বনালা?
আমৰ তোমাৰ হেৰি মছলা দি
মছলা দিছা আৰু ঘৰৰ হেৰিতে বনাইছা আৰু ন।
এনেকে বনাই ছ মানে হেৰি যে উম, এই বনাওহে নাইকিয়াই হয়। হা?
অ ঘৰুৱা আছাৰ খাই ভাল লাগে। যে সেইকাৰণে সোনকালে শেষে হৈ যায় ন। উম আমাৰো তোমাৰ মাজতে সেই ক কঁঠালৰ আচাৰ বনাইছিলোঁ। তোমাৰ শেষেই হৈ গ'ল দুদিনত তে
কঁঠালৰটো হেৰি মুচিৰ পৰা যায়।
অ তুমি এতিয়া মচি নাপাবা বনাবলৈ কিন্তু তোমাৰ মানে অহা বছৰ বনাব পাৰিবা আৰু অ এতিয়া মুচিটোত ডাঙৰ হৈ গল ন, কঁঠাল পকিবই হ'ল। কঁঠালতটো পকিবই হ'ল যে সেইটো কাৰণে সেয়াই আও হেৰিত খাব পাৰিবা দিয়া। নেক্সট ছিজনত তেতিয়া খাবা বনাই পেলে বহুত ভাল লাগে তুমি খাবা চোন।
হয় নেকি? অহ। মই আৰু হেৰি বনালো গাজ
গাজ টেঙা বনালা। অ, অ, অ আমাৰো বনোৱা হৈ আছে। উম, গাজ টেঙা হেৰিকে বনোৱা নে টেঙা কৰি বনোৱা নে? গাজ টেঙা টেঙা কৰি বনোৱা নে এনে আচাৰ বনোৱা?
আচাৰ বনাও আচা আচাৰো বনাও মই টেঙা কৰি থৈ দিওঁ, উম।
তেনেকেই বনোৱা যায়। গাছ টেঙা আচাৰো বনোৱা যায় আৰু টেঙাও কৰি থৈ দিয়ে। মানে কি জানা এতিয়া নো বইল মানে মাংস লগত তুমি গাজ টেঙা অলপ যদি তাত দি দিয়া। খাবলৈও বহুত ধুনীয়া হয়।
বইল মাং
অ সেইটো যে তুমি কি কৰিবা প্ৰথমতে ধৰি ল মা-মাংস খিনি তেলটো নি দিয়াই হয়। খালি কেৰাহী তুমি কি কৰিবা জলকীয়া কেইটামান অলপ পুৰি ল'বা তাছতে নহৰু, আদা গোটেইখিনি অলপ নালাগে-নালাগে কেচ কেঁচা জলকীয়া ল'বা কেঁচা জলকীয়া অলপ পুৰি লবা তাৰ পিছত তোমাৰ আদা নহৰু সেইখিনি ধুনীয়াকে পিচি ল'বা আৰু পিচি লৈ পেলাই ধৰি ল পানী দি বা তাতে মাংস খিনি দিবা অকণমান উতল আহিব নহয় আহা পিছত তুমি তাত তে মানে ধৰি লওক পিছা এইখিনি হেৰি দি দা নহৰু জল কীয়া খিনি দি বিলাহী এটা কাট দি দিবা আলু এটা কাটি দিবা দি পেলাই অলপ উতলাৰ পিছত লাষ্টত ধৰি লও হোও-হোও অৱস্থাও তাৰ অলপ আগতে গাছ টেঙা ধৰি লোৱা এচামুচ মান দি কিবা আৰু তাৰ সোৱাদটো আহি যায় যে বহুত
অ খাব লাগিব ৰবা এনে হেৰি নহয় এতিয়া গ-গৰমত
অ গৰমত অ-অ তেনেকে খুৱাই ভাল অ তেনেকে খাবা অ বনাই খাব পাৰিবা মানে কি জানা বইলটো খাই বহুত ভাল লাগে তুমি খাই চাবাচোন বহুত ধুনীয়া হয় খাবলৈ। এদিন খালে মানে তুমি ক'বা যে বহুত ধুনীয়া খাবলৈ মানে তুমি মানে বিচাৰিয়েই থা কিবা মানে এনেকুৱা অ বিশেষকে মানে অ জালুক দিবা জালুক দিবা যদি মানে জলকীয়া বা জালুক টো খোৱা অ কেঁচা জলকীয়া দিয়াই যায় যে সেইটো জলা থাকেই জালুক অলপ দিবা আৰু নিয়ম তুমি যিমান খোৱা আৰু পাৰা আৰু সিমান মানে কুলা সেই জালুক তো দিলে মানে অকণমান তোমাৰ নিও মানে ভাল লাগে আৰু বিশেষকে গাৰ বিষ টো কাট তে ন সেইটো কাৰণে আৰু জালুকতটো দিবই লাগে।
তাতে চাগে আৰু এটা বস্তু দিলে ভাল লাগিব নেকি, হেৰি নৰস সিংহ পাত দুটামান
অ নৰসিংহ পাত দিব পাৰি কিন্তু গাজ টেঙা থাকেই যে হয়। গাজ টেঙা থাকে গাজ টেঙা সোৱাদটো নহ'লে নাইকিয়া হৈ যাবগৈ যে তোমাৰ অ নৰ সিংহৰ নিজৰ এটা সোৱাদ নাই জানো তেনেকে? তুমি এনেই হেৰি কৰিব পাৰা নো মাংসটো অকণমান মছলা দি পেলাই ভাজি তাত তুমি নৰসিংহত ধৰি লোৱা হেৰি পেষ্টটো দি পেলাই ও খাব পাৰা নহয় তেনেকেও ভাল লাগে অ' অ' তেনেকৈও খালে ভাল লাগে তোমাৰ নৰসিংহৰ লগত মাংস তেনেকেও খাব পাৰা মাংস খনি মানে মাছৰ নিচিনাকে জোলখিনি বনোৱায়ে হ'ব। কিন্তু মাংসটো তুমি ধৰি লোৱা এইটি পাৰ্চেন্ট ভাজিয়ে ল'ব বাৰু তাৰ পিছতহে নৰসিংহ আঞ্জাটো দিবা আৰু অ খালি মছলাটো বেছি নিদিবা জালুকটো অলপ বেছি দিবা। তেতিয়া খাবলৈ বেছি ধুনীয়া লাগিব। সেই তেনেকে বনাই পাৰিবা। এতিয়া গৰমৰ কাৰণে কোৱা মই এনেই সেয়া আৰু তোমাক কৈছিলো যে কঁঠালৰ আচাৰটো বনাইছিলোঁ তোমাৰ কঁঠালৰ তাৰপিছত তে আকৌ আমৰ আছিলে আকৌ এই বছৰ আমৰ অলপ বনোৱা গৈছে। বেছি নহয় বুজিছা দুই কেজি মানহে আম আনি। পেলাই বনাইছো।
অ দুই আগৰ আগৰ আমৰ আছে এতিয়াও আছে
অ আছিলে আমাৰ মানে কি জানা মানুহ কম যে হোভয় খোৱাও নাযায় ইমান সেটো কাৰণে আৰু বেলেগ বেলেগ আচাৰ বনাই থকা যায় যে সেটো কাৰণে। অ সেইটো কাৰণে তে দুকাই যায়। ঢুকাই যায়। অঃ খ খ মানে কিজানা সৰহ মানুহ হ'লে বছ তু বেছিকে লাগে হয়নে? অ আমাৰ আকৌ কি অ অ সেইটোৱে নকবাই আও সেইয়াই আচা কি উম শেষে হৈ যায় ন আছ
এইবাৰ আকৌ নতুন এ ত বনাইছোঁ
কি বনাইছা?
এ লৈ টেঙা কয় যে তোমালোক
অ' অ' লৈ টেঙাই কয় লৈ টেঙাই কয় এনেকে যে গোল গোলকে যে, অ অ সেয়া দি বনাইছা কেনেকে বনাইছা সেইটো কেনেকে বনাইছা সিজাই লৈছা নে লৈ
সিজাই নাই লোৱা নাই লোৱা সেইটো খুব পনি পানী থাকে যে তা অত তেখেতো কাণে সিজাই লোৱা নাই আৰু। এনে অকমান হালধি আৰু নিমখ অকমান এনে অকনমান কাচি কাচি দিছো দি পেলাই তোমাৰ অকমান নিমখ হালধি সানি ৰ'দত দিছো পানীটো মাৰ যোৱা লেকে আৰু। অ তাৰপিছতে সেই তেল গৰম কৰি কেচাপতে মছলা দি পেলাই তাপিছতে সানি পলাদাই ৰদাই ৰদাই তেনেকে খাই আছো আৰু।
অঁ ভালে কৰিছা, এহ হেইটো খাবাচোন এ মানে কঁঠালৰ আচাৰটোও খাবাচোন
কঁঠালৰটো এতিয়া মই বনাবলৈ সময়টো পাৰ হৈ গ'ল নহয়।
উম যোৱা বছৰ ক মানে যোৱা যোৱাবাৰ আও ন অহাবাৰ, অহাবাৰ বনাবা। অহাবাৰ বনাবা উম, আমি মানে যোৱাবাৰ খাইছিলো তোমাৰোক কানপা আনি খাইছিলোঁ কিন্তু মানে আচাৰটো ঢোলৈ ইমান এটা সোৱাদ অহা নাচ চিল দোকানৰতো তাৰপিছ এইবাৰ আকৌ ঘৰত বনাই খাওঁতেচোন বহুত
ভাল লাগিছে ন এই নহয় নহয় তাৰমানে কি হয় দোকানত যিবিলাক বনাই ভিনেগাৰ বহুত
অ বেছি দিয়ে যে সেইটো কাৰণে চাগৰ গম পাইছা অ তিতিকি আৰু নহয় তোমাৰ কি হয় ভিনেগাৰটো বেছি চি দিলে অকণ তিতিক
তিতিকি ভাৱ আহে অ মই সেইবোৰ ভিনেগাৰ দিলে বেয়া প
অ অ অ সেইটোয়েই লগতে খাব লাগে অ অ সেনেকেই খাব লাগে মানে কি জানা চিজন লৈ পেলাই ফলবিলাক ওলাই থাকে থাকে ন আমৰ চিজনত আম, জলফাইত জলফাই হয়নে ঔটেঙাও বনাব পাৰা যায় হয়নে তেনেকে আমলখি মিও বনাব পৰা অলপমান, সেই তেনেকে মানে ওলাইয়ে থাকে অ কিমান ভাল খোৱাটো ভাল লগতে আচাৰ বনি থাকিলে তুন আও ভালেই আও ন গুচ গোটেই বস্তু টো তুমি ষ্টক কৰি ৰাখিব পৰা বস্তুবিলাক অ' আমাৰো তেনেকে ৰাখে সিজাই পেলায় শুক খোৱাই দিয়ে, উম কোৱা। অ অ সেনেকেও পাৰা আমাৰ আকৌ মায়ে কি কৈ জানা আমলখি ধৰি লওক সিজাই পেলাই পানীটো ডেইলি খাই আৰু তাৰপিছত যিখিনি আমলখি থাকে ঢাকি যায় ধৰি ল আমলখিটো কাটি নিদিয়ে ন গোটা গোটাই হৈ থাকে ৰ'দত দি দিয়ে ৰ'দত হোৱাৰ পিছত যেতিয়া অ অ অ অ সেইকেইটা আমলখি কেইটা টা হয় মেলাই মেলি দ দিয়ে আৰু ৰ'দত, ৰ'দত দিয়াৰ পিছত শুকাই যায় যে, শুকাই যোৱাৰ পিছত মানে গুৰিত গৈ পেলাই পাউডাৰ বনাই থৈ দিয়ে তেতিয়া ৰাতি যদি তুমি কেতিয়াবা মানে খাওঁ বুলি কোৱা অলপ মানে পানীতে দি পেলাই গৰম কৰি উতলাই দি চেকি পেলাই এক গিলাছ পানী দিবা সেইটো বহুত ভাল আৰু স্বাস্থ্যৰ কাৰণে অ, অ তুমি তাতে আৰু এটা ব পাৰা, শিলিখাওঁ কেটামান সিজাই আনি পেলাই ধৰি লও শুকুৱাই পেলাই তাৰ লগত একেলগে পেষ্টটো বনাই ল'ব পাৰা পাউডাৰ বনাই লৈ, অ বেয়া নালাগিব মানে ত্ৰিফলা যে
এৰ, একেলগে নকৰো ধৰা
অ একেলগে নকৰা তুমি বেলেগ বেলেগকে কৰা আৰু, অ বেলেগ বেলেগকে কৰা কিন্তু সেইটো একেলগেও পাৰা এই যে ত্ৰিফলাটো যে খোৱা যায় যে আয়ুৰ্বেদিক সেইটো সলনি তুমি মানে ধৰি লও এনেকৈ ঘৰতে বনাই তিফলা সোৱাদটোৱে পাবা কিন্তু। তুমি অ অ সেনেকে তুমি খাব ব পাৰি
অ মই সেইটো এবাৰ এইবাৰ এইবাৰ শিলিখাৰ দিনত
অ সেনেকা কৰিবা আৰু লগতে তোমাৰ তাতটো আমলখি আছেই, আমলখিটো আছেই, আমলখি শিলিখা দুইটা কি কৰিবা শুকুৱাই থোৱা থাকে।
এতিয়া ৰবাচোন, তাকেতো এতিয়া যিটো মই শুকুৱাই থৈছো এই শুকুৱাই থোৱাটোকে দুইটা মিক্স
অ পাৰিবা পাৰিবা, পাৰিবা অ পাৰিবা তোমাৰ তাত যদি শুকুৱাই থোৱাহে আছে। অ অকমান একো নহয় একো নহয়। হেইত নিমখতটো কোলা নিমখ দি থলে একো বেয়া নহয়, কোলা নিমখে দিয়া তোমালোকও, সেইটো একো বেয়া নহয় দিয়া। অ অকনমান নিমখ হ'লে কোন হয় তোমাৰ মানে বেছিহে নিমখ হলেহে বেয়ালাগ দিব ন কিন্তু তুমি এনে শুকুৱাই হে থৈছাপাৰিবা। অ পেকেটৰ আমলখি পেকেটত তাকে তোমাৰ শুকাই থোৱা আমলখিটো খাবলৈ বেছি ধুনীয়া অ তেনেকুৱা কৰিব পাৰিবা সেইটো কৰিলে মানে
মই সেইটো এবাৰ কৰি চাও ৰ'বা। বুৰিটো বনাই থলে নষ্টও নহ'ব। নহলে আকৌ এইবোৰ ৰ'দাই থাকিব লাগে হয়
উম নষ্টও নহয় আইতা-ককাহঁতকো দিব পাৰিবা
অ তেতিয়াতো খাব নোৱাৰে, মাহঁতে। তেনেকে কৰিম ৰবা এবাৰ, এইখিনি কৰি চাই ল'ব লাগিব। বাৰু দিয়া অ অ ঠিক আছে দিয়া উম।